হেল্ল'।
হেল্ল'।
হেল্ল'। অঁ, বহুত দিনত- পিছত কথা হ'ল হেল্ল'।
হেল্ল'।
অঁ, ভালনে তোমাৰ?
মই ভালে আছো। হেল্ল'?
অঁ, শুনিছোঁ মই।
শুনিছা?
হেল্ল, অঁ শুনিছোঁ তুমি শুনিছা?
অঁ, মই শুনিছোঁ শুনিছোঁ।
অঁ শুনিছা ন।
ইয়েছ ইয়েছ শুনিছো। ভাল মই ভাল আছো, তুমি কেনেকুৱা আছা? তুমি কেনেকুৱা আছা?
বহুত দিনৰ পিছ, বহুত দিনৰ পিছত কথা হ'ল।
অঁ।
হেল্ল, অঁ। কেনেকুৱা ব্যস্ত নেকি? ব্যস্ত নেকি তুমি?
নাই নাই ব্যস্ত নহয় ফ্ৰী আছো।
তাকে আজি মানে এটা ইম্পৰ্টেণ্ট বিষয়ত কথা পাতিম বুলি আহিলোঁ।
অঁ অঁ কোৱাচোন।
অঁ এই এ। মানে তুমি ব্যস্ত নাই ন, কথা পাতিব
নাই নাই নাই পাৰো পাৰো পাৰো, কোৱা কোৱা। উমহ।
মই মানে আজি ভাবিলোঁ ছ'চিয়েল মিডিয়াৰ বিষয়ত অলপ কথা পাতিম ঠিক আছেনে?
অঁ অঁ অঁ, ঠিক আছে।
হয়। প্ৰথমে আ তুমি কোৱাচোন কোন কোন ছ'চিয়েল মিডিয়া এপ বেছি ব্যৱহাৰ কৰা?
অঁ, মই হোৱাটছএপ ইনষ্টাগ্ৰাম আৰু ইউটিউব বেছি ব্যৱহাৰ কৰোঁ।
হয় নেকি? ঠিকে আছে ফেচবুক ব্যৱহাৰ কৰা নে?
অঁ। অঁ আগতে কৰিছিলো, কিন্তু এতিয়া বেছি নকৰো। এতিয়া মানে মই জাষ্ট একাউণ্টটো বনাই থৈছো। এনেই কেতিয়াবা মাজ মাজত মাজে মাজে ইউজ কৰোঁ আৰু।
অঁ তাকে ময়ো ফেচবুক তেনে ইউজ নকৰোঁ মই মানে ইউটিউবহে বেছি ইউজ কৰোঁ ইউটিউবত। মানে তোমাৰ বহুত দৰকাৰী বস্তু আহে যে। আজিকালি পঢ়া শুনাও ইউটিউবত কৰিব পাৰি নহয়। বহুত বহুত মানে সুবিধা হয় দেই, আগতেতো মাহঁ তে ঘৰে ঘৰে নোটছ বিচাৰি ফুৰে ন।
সেইটোৱেই এইটোৱে।
আগতেতো কিতাপ কিনিব লাগে নে বা চিনিয়ৰ চৰপা খুজিব লাগে আজিকালি এটলিষ্ট সেইটোৰ চলিউচন ওলালে। ইউটিউবত ফ্ৰীতে হৈ যায়, ইণ্টাৰনেটৰ পইচাটো ভৰিলেই হৈ যায় আৰু, তোমাৰ তুমি পঢ়া নাই ইউটিউবৰ পৰা।
অঁ পঢ়ো কেতিয়াবা মানে এনেই ভিডিঅচ আৰু কিবা লেকচাৰছ কেইটা চাওঁ আৰু।
কিহৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা, তুমি বেংকৰ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আ
অঁ, মই বেংকৰ এক্সামৰ কাৰণে প্ৰিপিয়াৰ কৰি আছোঁ। মানে
তুমি চব কি বুকচ কিনা নে তুমি?
নাই নাই, মই জাষ্ট এটা দুটাহে কিনিলো বুকছ। তাৰপিছত বাকী কেইটা মই ইউটিউবৰ পৰাই চাও মানে, ফ্ৰী ন তাতেটো।
আজিকালিতো ইউটিউবত পইচাও আৰ্ণ কৰিব পাৰি।
অ অ।
ছ'চিয়েল মিডিয়াতটো আজিকালি পইচাও আ আৰ্ণ কৰিব পাৰি, মানুহে কণ্টেণ্ট বনায়।
হয় হয় ইঞ্চ
বহুত বহুত উপয়োগ আছে দেই বহুত বেছি।
বহুত বহুত বহুত।
তাকেই। মই বাৰু ফেচবুক তেনেকে ব্যৱহাৰ নকৰোঁ, আগতে অ আগতে মাৰটো কৰিছিলোঁ, নিজৰ খালী তেনেকৈ নাই।
আৰু ইনষ্টাগ্ৰাম?
বাকী অ ইনষ্টাগ্ৰাম কৰোঁ কৰো এতিয়া এতিয়া মানে অলপ দিন হ'লদত ৰাখিছোঁ যিহেতু পঢ়া শুনা আছে পঢ়ি লওঁ তাৰপিছত আকৌ চলাম। বাকী সেয়াই ৰীলচ চাই ভাল লাগে তুমি তুমি চোৱা নে ৰিলচ?
অ ৰিল চাই বহুত ভাল পাওঁ মই অ। বাট বহুত কিবা হয় এডিক্টিভ হয় এইটো।
তাকে, দিনত প্ৰায় কিমান সময় চচিয়েল মিডিয়া ব্যয়ৱহাৰ কৰা?
মই যদি ফ্ৰী থাকোঁ তেনেহ'লে দুই তিনি ঘণ্টামান ইউজ কৰোঁ আৰু।
বাপৰে বহুত বেছি ইউজ কৰা হয়চোন, তুমি ভাবানে যেতিয়া যে এতিয়া এতিযল আজিকালিৰ দিনত মানুহে আগৰ তুলনাত বেছি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে।
হয় সকলোৱে মোবাইল আৰু ছচিয়েল মিডিয়া বেছি ব্যৱহাৰ কৰে এতিয়া।
কিয় হয় এনেকুৱা কেনে কিয় হৈছে বুলি ভাবিছা তুমি?
উম এতিয়া চবৰ ওচৰত মোবাইল আছে আৰু ইণ্টাৰনেটো ইজিলি ক্সেছ হয় মানে স এতিয়াতো তুমি চাবা সৰু বাচ্ছা এটাও ওচৰতো মোবাইল আছে।
অ কিন্তু সেইটো ভাল কথাটোতো নহয়, এটা সৰু সৰু ল'ৰা এটাৰ হাত ত মোবাইল থাকিব লাগে নে কিতাপ এখন থাকিব লাগে?
কিতাপ থাকিব লাগে।
কিন্তু ছ'চিয়েল মিডিয়াই এতিয়া নেক্স গৈ আই থিংক ডিজিটেল বুকচ আজিকালিতো বহুত এভেইলেবল আছে। ত' আই ফিল লাইক পেপাৰ ট্ৰিজো ছেভ হয় তেনেকে নহয় জানো?
হয় হয় হয়।
এতিয়া মই টেবলেট ইউজ কৰোঁ তাত তোমাৰ ছ'চিয়েল মিডিয়া বুলি নহয় কিন্তু ডিজিটেল এপ কিছুমান আছে তাত মই ন'টছ কালেক্ট কৰিব পাৰো লি লিখিব পাৰোঁ ত' মানে কিতাপ নিকিনিলেও হৈ যায় তেনেকৈ ক বহি কিতাপত মানে পইচাটো বাচি যায় মোৰ।
অ অ।
ত আজিকালি যে হাতত ফোন থাকিলেই মানে এপ ইউজ কৰিছ যেনেবা গেম খেলি আছে সেইটো বুলিও নহয় আচলতে হয়নে?
উম হুম হুম। হয় হয়।
তাকেই ছ'চিয়েল মিডিয়াৰ ভাল দিশ কি কি আছে বুলি ভাবা তুমি।
তুমি অ ফ্ৰেণ্ডচ আৰু ফেমিলিৰ লগত মানে। কিবা যোগাযোগ ৰাখিবলৈ পাৰে। আৰু নতুন খবৰ জানিবলৈ পাই কিছু। কিবা নতুন বস্তু শিকিবলৈ পায়। আৰু তোমাৰ নলেজটো বাঢ়ি থাকে আৰু।
ময়ো ভাবোঁ যে ইউটিউব বা ইনষ্টাগ্ৰামৰ পৰা বহুত এডুকেশ্যনেল ভিডিঅ' চাবলৈ পায় দেই।
অ অ।
তুমি পঢ়া শুনাৰ বাবে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা ন।
অ' হয় নটছ আৰু লেকচাৰ। আৰু এডুকেশ্যনেল ভিডিঅ' চাওঁ মই।
তোমাৰ মতে ষ্টুডেণ্টবোৰৰ বাবে ছ'চিয়েল মিডিয়া উপকাৰী নে।
হয় যদি সিহঁতে ভালচে মানে ইউজ কৰে লাইক। কাৰেক্ট ৱেত ইউজ কৰে যদি।
তাকে এতিয়া যিহেত তু চব বস্তুৰে বেয়া দিশ এটাও থাকে অলপ বেয়া দিশ। শৰ কথাও পাতো তোমাৰ মতে ছ'চিয়েল মিডিয়াৰ বেয়া দিশ আছেনে মানে অসুবিধা কি কি আছে বুলি ভাবা যদি। আছে বুলি ভাবা।
অ' বেছ মানে বেছি ব্যৱহাৰ কৰিলে সময় নষ্ট হয়। আৰু পঢ়াত মন নবহে।
তাকে। লাইক তোমাৰ বহুত মানুহে মানে কামটো পিছুৱাই দিয়ে ছ'চিয়েল মিডিয়া যদি বেছি ইউজ কৰি থাকে নহয়নে। প্ৰক্ৰেষ্টিনেশ্যন টাইপ হৈ যায়।
উম
আৰু ফেক নিউজো খুব শীঘ্ৰেই বিয়পায় নহয়নে।
অ' এইটোৱেই এইটো এইটোৱেই এটা ডাঙৰ সমস্যা আৰু।
তাকে ফেক নিউজৰ লগে লগে মানে তোমাৰ হেকাৰছো বহুত আছে আজিকালি।
অ' বহুত আজিকালি।
তুমি ফেক নিউজ দেখিছা নে চ'ছ
অ' দেখিছো অ' দেখিছো ফাৰ্ষ্টত ভাবিছো এইটো। প্ৰিয় নিউজ নেকি তাৰ পিছত পিছত গম পালো খবৰটোৱে সঁচা নহয়।
এইবোৰ হ'লে কি কৰা উচিত বুলি ভাবা তুমি।
এতিয়া মানে শ্বেয়াৰ কৰা আগত নিউজটো চাইছা চাইছা। তাৰপিছত শ্বেয়াৰ কৰাৰ আগত খবৰ ভালকে চাই ল'ব লাগে। আৰু লাইক এবাৰ মানে বেকগ্ৰাউণ্ড চেক কৰি ল'ব লাগে কি নিউজটো ৰিয়েল হয় নে ফেক হয়
বাকী চাইবাৰ বিলিঙৰ অ'
অ' এতিয়াতো মানে এ আই এ আই অ' সেটোৱে ফেক ভিডিঅ'জ চব বনাব পাৰে ন এতিয়া
বহুত বেছি, বহুত বেছি সমস্যাৰ কথা ন এইটো?
হয় হয়।
চাইবাৰ বুলিঙৰ কথা শুনিছানে?
হয় শুনিছো।
কি বুজা?
ইণ্টাৰনেটৰ জৰিয়ে কোনোবা বেয়া কমেন্ট কৰা তাৰপিছত অপহাস কৰা বা হেৰাণ কৰা
হয়, এইটোৰ পৰা বাচিবলে, বাচি থাকিবলৈ কি কৰা উচিত বুলি ভাবা?
নিজৰ পাৰ্চনেল ইনফৰমেচ্যন চবৰ লগত শ্বেয়াৰ কৰিব নালাগে। তাৰপিছত আন নউন মানুহৰ ৰিকুৱেষ্ট একচেপ্ত কৰিব নালাগে।
তাকেই। তোমাৰ মতে মা দেউতা আৰু শিক্ষকবোৰে ষ্টুডেণ্টবোৰক ছ'চিয়েল মিডিয়া ব্যৱহাৰত গাইডেন্স দিব লাগেনে?
হয় হয় তেনেহল তেতিয়া হলে ভাল ব্যৱহাৰ শিকিব।
তাকে। ভৱিষ্যতত ছ'চিয়েল মিডিয়া আৰু গুৰুত্বপূৰ্ণ হ'ব বুলি তুমি ভাবানে?
হয় নিশ্চয়।
কিন্তু এটাৰ ঠিক ব্যৱহাৰ খুব প্রয়োজন নহয়নে?
হয় হয় একদম।
মই একমত, মোৰ মতে ছ'চিয়েল মিডিয়া ভাল কিন্তু আমি যদি সীমিত সময় আৰু ভাল উদ্দেশ্যৰে ব্যৱহাৰ কৰোঁ তেনেহ'লে এটাৰ লাভ বেছি হ'ব।
হয় ময়ো একমত।
তাকেই। আজি তোমাৰ লগত এই বিষয়ত কথা পাতি খু খুব ভাল লাগিল ধন্যবাদ।
ধন্যবাদ মোৰো ভাল লাগিল।
তাকে ভালছে থাকিবা, বাই বাই।
অঁ অঁ বাই বাই।